অ-অ শুনিছো৷
কি কৰি আছা?
মই এই বাগৰি আছিলোঁ এতিয়া এতিয়া উঠিলোঁ আৰু৷
অ হয় নেকি?
অ তুমি কি কৰি আছিলা?
অ মই এনেই আছিলো ৰবা বহি আছিলোঁ
অ ভালনে তোমাৰ এনে খবৰ প্ৰতি
অ ভালে আছোঁ তোমাৰ কেনেকুৱা
ভাল ভাল মোৰো ভালেই পিছে আজি তোমালোকৰ ফালে গৰম নে?
বাপৰে ক'ব নালাগে আৰু নাই-নাই বৰষুণ নাই কব নালাগে এনেকুৱা এনকা ৰ'দ দিছে ন আজি কালি গোটেই দিনটো বৰষুণ দিল আজি আৰু বহুত গৰম দিছে৷
উম৷ অ চাহ পানী খালা এতিয়া?
নাই ৰ'বা খোৱা নাই এতিয়ালৈকে মানে অলপ পিছত খাম আৰু তুমি খালা?
আনাই আমাৰ পিঠা বনাই আছে আজি তোমাৰ এইটো উম টেকেলি পিঠা বুলি যে কয়
অ অ
সেইটো বনাই আছে খাম আৰু এইটো হ'লেই খাম আৰু গৰম গৰম পিঠা আৰু চাহ
অ ভালেচোন মানে আজি বি মানে বিহুৰ বতৰো নহয়চোন হ'লেও বনালে যে পিঠা
অ মানে বনাই মাজে মাজে খাব মন গলে ঘৰত আৰু
অ আমাৰো এনেকুৱা আৰু বা আমাৰ দেউতাৰো কেতিয়াবা খাব মন গ'লে আমাৰ মায়ও বনাই থাকে পি ঠা এই খোলা চাপৰি পথা পিঠাটো যে আছে সেইটো বহুত বনায়
অ সেইটোতো ভাল লাগে বহুত
উম সেইটোৱে মানে খাইয়ো ভাল লাগে দিয়াচোন এনেও কেতিয়াবা।
উম কিন্তু বিহুত তোমাৰ খাবলৈ বেছি ভাল লাগে আৰু ন?
অ তাকে বিহুৰ সময়ত মানে খাই বহুত ভাল লাগে দিয়াচোন যিহেতু মানে এটা বেলেগ ভাল লাগি থাকে আৰু মনটোত বিহু বুলি
উম
তাকেইতো মানে এনেই তুমি বেছিকৈ কোনটো বিহু ভাল পোৱা এনে ক'ব গ'লে?
এনেতো চোৱা বিহু আমাৰ জাতীয় উৎসৱ হয় ন। অসমীয়াৰ, আৰু অসমৰো হয় কিন্তু বিহু তোমাৰ তিন টা বিহুৱে ভাল পাওঁ বহাগ বিহু, মাঘ বিহু, কঙ অ কাতি বিহু। তাৰে ভিতৰত বেছি ভাল পাওঁ তোমাৰ সেইয়ে অ মাঘ বিহুটো ভাল পাওঁ।
অ মাঘ বিহুটোৰ সময়ত বহুখিনি আমাৰ মানে মন চন ভাল লাগি থাকে দিয়াচোন বিহুৰ আগদিনাখন উৰুকা হিচাপে যিহে আমাৰ সকলে ঘৰৰ মানুহ বিলাকে মিলি ভোজ ভাত খাওঁ মানে বহুত সিমানে ভাল লাগে আমাৰ ঘৰৰ বা কিছুমানৰ মানে অকল নিজৰ পৰিয়ালটো থাকে বা কিছুমানৰ খুৰা খুৰী সকলোবিলাক লগ হৈ কিনে খাই দিয়াচোন বহুত ভাল লাগে সেইদিনা ন
উম। সেইটোৱে আৰু তোমাৰ মেজি ঘৰ বনাই ন মেজি ঘৰ বনাই ভেলাঘৰ বনায়। ভেলাঘৰত তোমাৰ গোটেই ৰাতি আ মানে গোটেই ধৰা ওচৰ চুবুৰীয়াবোৰ একেলগে খাই তাৰপিছত ৰাতিপুৱা আকৌ মেজি জ্বলাই তোমাৰ মেজি তোমাৰ অ সেৱা যে কৰে এইবোৰ বহুত ভাল লাগে।
অ, মানে ৰাতিপুৱাই সকলোৱে গা পা ধুই আহি আৰু মানে মেজিটোত মানে আৰু পিঠা মানে যোনবিলাক আমাৰ পিঠা বনাই চাবাচোন মানে মানে মেজিটোত অগ্নি দেৱতা ফাৰ্ষ্টতে অৰ পণ কৰি দিয়ে আৰু সিদিনা মানে মেজিটোত জ্বলোৱাৰ লগে লগে দি দিয়ে সেইবিলাকো ভাল লাগে। অ, সেইটোয়েটো নিয়ম বোৰ বহুত ভাল লাগে ন এইবিলাক চাই আৰু কিন্তু এইবিলাক গাঁৱত তাতে বেছি ভাল লাগে ন। আৰু লগতে চাবা আৰু মানে গাঁৱতে বেছি ভাল লাগে এই নিয়মবোৰ কাৰণ আমাৰ চহৰতো এতিয়া বেছিভাগ ভেলাঘৰ এইবিলাক বনোৱা নহয়ে ন মানে। গাও নাথাকে বহুতৰে বা মানে এনেকুৱা খেৰ চেৰ পোৱাও নাযায়।
উম, গাঁৱত বেছি ভাল লাগে বিহুৰ সময়ত জানা।
অ' সেইটোয়ে গাঁৱত যাই বহুত ভাল লাগে, তুমি এনে যোৱা নে?
অ' অ'
উম সেইটোৱে গাঁৱৰ সময় মানে সেইখিনি আ মানে সকলো বিহুতো ভাল লাগে কিন্তু অ, মানে বহুত ভাল লাগে ন সেই খিনি টাইমত গৈ পেলাই।
অ, বিহু বুলি তাৰপিছত মাঘ বিহুততো তোমাৰ বেছি ভাল লাগে তাৰপিছত তোমাৰ বহাগ বিহুও ভাল লাগে।
অ' ব'হাগ বিহুৰ সময়তো আমাৰ বহুত খিনি মানে ফুৰ্তি কৰা হয় দিয়াচোন বিশেষকৈ সেইখিনি সময়ত আৰু অ' সকলোতে ঢোল পেপাৰ মাত শুনা পাইে থাকো। বা কুলিৰ মাতো শুনা পাই থাকোঁ ন।
উম, উম। তাৰ পাছত তোমাৰ প্ৰথম তোমাৰ হেৰি হয় ন গৰু বিহু হয়। গৰুৰ বিহুৰ দিনাতো গাঁৱত তোমাৰ ইমান ভাল লাগে গৰু যে তোমাৰ পথাৰত লৈ যায় গা ধুৱাবলৈ কাৰণে মাহ হলধিখিনি গা ধুৱাই। তাৰ পাছত তোমাৰ থেকেৰা বেঙেনা পা লাও এইবোৰ দি যে তোমাৰ হেৰি তোমালোকৰ ফালে মালা পিন্ধা এনে তোমাক গৰু গাত বাৰু হেৰি কৰে এইবোৰ মানে আমাৰ এইফালে মানে কি কৰে। গৰু গাত মানে থেক থেকেৰা এইবোৰ তোমাৰ মাৰ এনেকে মানে দলি মৰা মানে মাৰে মাৰি পেলাই কয় আৰু লাও খা বেঙেনা। খা বছৰে বছৰে বাঢ়ি যায় কিন্তু কিছুমানৰ ফালে আকৌ মালাও পিন্ধাই পিন্ধাই পেলাই খাবলৈ দিয়ে।
অ' আমাৰ আমাৰ ফালেও নাই। আমাৰ ফালেও মানে গাত দলিয়াই দিয়ে এনেকৈ মানে সেইবিলাক কৰে মানে আমাৰ ফালেও এনেকুৱা পিন্ধোৱা নিয়ম নাই।
অ' তাৰ পিছত গধূলি আকৌ তোমাৰ এ পঘাটো সলাই পেলাই তোমাৰ মাখি- খেলতি পাতৰ আকৌ ধোঁৱাজি দিয়ে পিছদিনা আকৌ তোমাৰ মানুহ বিহু থাকে। সৰুৱে ডাঙৰক সেৱা কৰে ডাঙৰে আকৌ সৰুবোৰক কি মানে- কিবা আশীৰ্বাদ দিয়ে তাৰপাছত- কিবা কাপোৰ এযোৰ দিয়ে। মানে যোনে তেনেকে পাৰে আৰু গামোচা দিব ৰুমাল দিব-
অ, সেইটোৱে মানে আজি মানে বিহুৰ সময়ত। গাঁৱত বহুত ভাল লাগে আৰু মানে এতিয়া চাবাচোন যে গৰু বিহুৰ কথাাতটো তুমি যে এনেকে ক'লা। কিন্তু আমাৰ এতিয়া চহৰতটো মানে কাৰো গৰু নাথাকে বা কিছুমানে ভিতৰুৱা যা জাগা যোনবিলাক নেপালী মানুহবোৰ যে থাকে সেইবিলাকৰো থাকে দিয়াচোন গৰু চৰু। কিন্তু এতিয়া আমাৰ বাকী এনেকুৱা মানুহবোৰৰ তাতে আমাৰ নায়ে ন।
উম। কিন্তু পৰে নেকি চহৰত তোমাৰ? মানে কি মই এ এইবাৰ মানে তোমাৰ আছে মানে। ঠাই এতাত আছিলো ত তাতে দেখিলো ওচৰতে মানে গৌচালা এটা আছে হা। ত' সেইটো মানে আমাৰ অসমীয়া মানুহো নহয় আৰু মানে বেলেগ সম্প্ৰদায়ৰ। মানে উম তেওঁলোক হয় মানে গৌছালৰ যিটো এটা- অ' তোমাৰ এটা কমিটি এটা থাকে ন' ত তেওঁলোকে কি কৰিছে গৰু বিহুৰ দিনা তোমাৰ- গোটেই গৰু খিনিক তোমাৰ মাহ হলেও যদি গা ধুৱায়- তাৰপাছত লাও আৰু বেঙেনা একদম মস্ত দানৰ- কাটি থয়- গৈ পেলাই খাবলৈ দিয়ে মানে তেওঁলোকেও দিয়ে আৰু মানে নৰ্মেল মানে আমাৰ- মানুহ গৈও মানে খুৱাব পাৰে।
অ' আচ্ছা মানে এইটো এইবিলাক নিয়ম কৰাটো আচলতে ভাল দিয়াচোন কাৰণ- এই যিহেতুমাৰ- চহৰত এতিয়া চাবাচোন কাৰো গৰু নাথাকে। তেওঁলোকে যদি এইবিলাক মানে নিয়ম নীতিয়ে কৰিব পাৰে বা চাব- পায় মানে বহুখিনি ভাল কাৰণ এতিয়া আমি নতুন প্ৰজন্ম বহু মানে বেছিভাগতো আমাৰ চহৰতে থাকে এতিয়া মানুহবোৰ তেওঁলোকেও জানিবলে এটা সুযোগ পাব।
উম, তাৰপাছত তোমাৰ আকৌ বহাগ বিহু এইটো কৰে ন অ'- সাত বিহুলৈকে যে সাত বিহুত তোমাৰ সাকী শাক খাই নহয়-
অ' অ' আমাৰ মানে সকলোৰে ঘৰত খাই দিয়াচোন। আমাৰো ঘৰত খায় তোমালোকৰ খায়নে?
উম আমাৰো হাতেকী শাক খাই তাৰ পাছত তোমাৰ বহাগ বিহুৰ সময়ত তোমাৰ এ দুমাহী- সিদিনা আৰু মই হেৰি খাই তিতা খায় কঠাল খাই তাৰ পাছত তোমাৰ টেঙা দালি খাই আমদি
অ, ঠিকেই আমাৰো এনেকুৱা হয় এম উম। মানে এই মানে সকলোবোৰ হাঁ
ভেকুৰী তিতা খায়?
অ', অ', মানে এই সকলোবোৰ নিয়ম- নীতি বহুত ভাল লাগে ৰ'বা আমাৰ অ, মানে এতিয়া চাবাচোন চহৰত কিন্তু মানে আমাৰ কিছুমানৰ যেনেকে তোমালোকৰ ঘৰত হওক বা আমাৰ ঘৰত হয় এনেকৈ কাবাৰ -কাবাৰ ঘৰতহে এইবিলাক নিয়ম পালন কৰা হয় দে। মানে সকলোৰে ঘৰত দেখা নাপাওঁ কিন্তু মই মানে এই সকলোবোৰ কৰা।
উম, হম।
উম, কিন্তু মানে এইটো আমাৰ দায়িত্ব ন' আমাৰ অসমীয়া সমা জৰ যে আমি আমাৰ বিহুটো সদায় মানে বছৰে বছৰৰে এনেকৈ পালন কৰি যাবা যিমান বোৰ নিয়ম -নীতি আছে সক সকলোবোৰ আমাৰ পালন কৰাটো আমাৰ এটা দায়িত্ব ন?
উম। আকৌ তোমালোকৰ ফালে কাতি বিহুত হেৰি কৰে নে পথাৰত চাকি দিয়ে নে তোমালোকৰ?
অ, আমাৰ গাঁৱৰ ফালে দিয়ে কিন্তু এতিয়া আমাৰ ইয়াতেটো নাই দিয়াচোন কাৰো পথাৰ কিন্তু গাঁৱৰ মামাহত হতৰ ফালে বা আমাৰ বাকী খুৰাহঁতৰ ফালে সেইফালেওঁ দিয়া হয় বহুত ভাল লাগে এইবিলাক চাই মইতো মানে কঙালী বিহুটো আচলতে ক'ব গ'লে বাকী দুটা বিহুটো আমাৰ চহৰত ভাল মানে পাত পাতা হয়ে ভোগালী বিহু বা আমাৰ ৰঙালী বিহুতো কিন্তু মানে কঙালী বিহুতো এই আকাশ বন্তি জ্বলোৱা বা এনেকু- কৈ বেলেগ -বেলেগ নিয়মবোৰ গাঁৱতহে বেছিকৈ দেখা পাওঁ।
উম, হম। অ, গাঁৱতেতো তোমাৰ আকাশ বন্দী জ্বলাই আকৌ তাৰছত তোমাৰ আহ, আমাৰ কিন্তু মই দেখিছোঁ চহৰত মানে কেইজনমান অসমীয়া মানুহ ঘৰত তেওঁলোকেও মানে দুয়োকাত কাতি বিহুত যে তোমাৰ তুলসী গছ মানে ৰুৱে ৰুই পেলাই তেওঁলোকেও মানে এখন নৈবেদ্য শৰাই দিয়ে। গাঁৱততো কৰেই ন, দে চহৰত কিছুমানক মই দেখিছো কৰা। ইভেন মানে মই যেতিয়া কেইদিনমান আছিলোঁ তেতিয়া মানে ময়ো কৰিছিলোঁ।
উম, ঠিকে আমাৰো কৰা হয় আমাৰো মানে ঘৰত মই বা এনেকৈ দাদাই হওক মায়ে হওক সকলোৱে মানে কঙালী বিহুৰ দিনাখন মানে তুলসীৰ পুলি এটা ৰুই পেলাই মানে এনেদৰে চাকি দিওঁ আৰু তাত শৰাই দিওঁ। মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয় দিয়াচোন।
উম, হম- হম
মানে সকলোবোৰ নিয়ম- নীতি বহুতেই ভাল লাগে আজিকালি ক'ব গলে।
উম, তাৰছত গাঁৱত আৰু এটা বস্তু ভাল লাগে তোমাৰ মাঘৰ বিহু -বিহু সময়ত তোমাৰ যে ঢেঁকী খুন্দে যে পিঠাগুৰি যে খুলি ঢেঁকীত যে সেই ঢেঁকী শব্দত আচলতে গোটেই মানুহবোৰ লগ হৈ পেলাই পিঠাগুৰি খুন্দিব ই ঘৰ এইবাৰৰ পা আহি তাৰ পাছত একেলগে গৈছ পিঠাও পুৰে এইবোৰ বহুত ভাল লাগে।
উম, ঠিকে কৈছা এইবোৰ মানে বহুত ভাল লাগে কিন্তু এতিয়া ম আমাৰ ইয়াতেতো ইমান ঢেঁকী চেঁকী মানে কিছুমানৰ ঘৰত থাকে দিয়াচোন স কলোৰে ঘৰত নাথাকে যিহেতু মানে মিক্সিতে মৰা হয়
অ আমাৰ নাই আমাৰ কি হয় মানে সকলো ঘৰত নাথাকেটো যাৰ ঘৰত মানে থাকে ন তাৰে -তাৰে মানে দছ তোমাৰৰ ঘৰ মানে একদম গোট খাই যায় পিঠাগুৰি খুন্দিবলে।
অ', অ', এনেকুৱাই হয় পিছে মানে যাৰ ঘৰত ওচৰৰ থাকিলে। আমাৰ ইয়াতে ক'ব গ'লে ওচৰত কাৰো নাইয়ে কিন্তু মই মানে আমাৰ খুৰা ত ঘৰত গ'লে দেখা পাও আৰু ইয়াতে যিহেতু কাৰো নাথাকে মিক্সিতে কৰা হয় আৰু হ'লেও মানে যিমান হলেও পৰম্পৰাটো মানে এনেকৈ কৰি থকাটো ভাল আৰু ন
উম দিয়া তোমাৰ লগৰ কথা পাতি ভাল লাগিল আজি
অ মোৰো ভাল লাগিল তোমাৰ লগত কথা পাতি আজি ৰাখিছো দিয়া নহলে ন
অ দিয়া ধন্যবাদ দেই
উম উম দিয়া দিয়া